শুনিছোঁ।
কি কৰি আছিলা?
মই এই ভাতকেইটা খাই অলপ হেৰী কৰি আছোঁ খোজ কাঢ়ি আছোঁ ৰাস্তাত।
ঠিকে ঠিকে ভাত খাই আমি সকলো খোজ কাঢ়াটো উচিত। ময়ো ভাত খালো খাই এতিয়া মোৰ মানে আজি গাটো ইমান এটা ভাল নহয় সেই গতিকে প্ৰায় শুলোৱেই আৰু মই।
অঁ তুমি শুলাই নেকি? মই তোমাৰ লগত অলপ কথা পাতিম বুলি ভাবিছিলো।
অঁ অঁ অঁ হয় ঠিকে আছে ময়ো মানে বিষয় এটা ওপৰত আলোচনা কৰিম ভাবিছিলোৱে। আজি আমাৰ বিষয়টো হ'ব পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত আমি অলপমান আমি আলোচনা কৰোঁ যিহেতু মানে আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত মানে থকাটো উচিত নে কি কোৱা
হয় হয় ঠিকে কৈছা তুমি মানুহ সদায় পৰি পৰিষ্কাৰ হৈ থকাটো এইটো এটা সুন্দৰ মানে জীৱন কটাব পাৰি আৰু পৰিস্কাৰ হলেহে মানুহ সদায় মানে সুন্দৰ হৈ জীয়াই থাকিব পাৰি নহয় জানো
ঠিকে কৈছা একেবাৰে তুমি শুদ্ধকে কৈছা গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো মানে আমাৰ জীৱনৰ এক মানে মই ভাবো এক অবিচ্ছেদ্য অংগ যেনেকৈ মানে আমি সদায় ধৰা ৰাতিপুৱা শুই উঠি যেনেকৈ আমি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজ কাৰ সমূহ কৰো যেনেকৈ আমি আমাৰ ঘৰখন বা আমি নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখো ঠিক তেনেকৈ মই ভাবো অকল আমাৰ ঘৰনে নহয় আমাৰ চুবুৰীটো ৰাস্তাটো সকলো খিনি ফালে যদি আমি চাফ চিকুণকৈ মানে ৰাখো তেতিয়াহলে মই ভাবো আন লোকসকলে দেখিও ভাল পাব নিজৰো থাকি ভাল লাগিব আৰু ধৰা এতিয়া বাহিৰৰ মানে লোকসকল আহিব পৰ্যটকেই হওক বা আন ঠাইৰ লোক তেওঁলোকে মানে খুব ভাল পাব যে এই ঠাইখিনি মানুহখিনিয়ে বা এইঘৰৰ মানুহে ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে কি ক'বা তুমি এই ক্ষেত্ৰত অকমান কোৱাচোন?
একদম নিশ্চয় তুমি খুব সুন্দৰ কথা এটা মানে হেৰি কৰিলা উত্থাপন কৰিলা মই শুনি খুবেই সুখী হৈছো কাৰণ কিয় ঘৰ ঘৰখনৰ লগতে নিজৰ হেৰি ওচৰ চুবুৰীয়া পৰিৱেশটো সদায় চাফ চিকুণ কৈ মানে ৰখাটো জৰুৰী মানুহ চাফ চিকুণ হৈ থাকিলেহে মানে মানুহৰ মন বুদ্ধি বিলাক সদায় মানে সজীৱ হৈ থাকে সেইটো কাৰণে মানে চাফ চিকুণতাটোৱেই মেইন মানুহ সদায় চাফ চিকুণতা হৈ থাকি মানুহ যেনেকে ভাল পায় আমি আমাৰ পৰিৱেশটো ওচৰ চুবুৰীয়া সকলোবিলাক মানে ৰাস্তা পদূলি চব সদায় যদি আমি পৰিষ্কাৰ কৰি ৰাখো আমাৰ মানে নিজৰে মানে হেৰিটো উ চাফা হৈ থাকিব মনটো চাফা হৈ থাকিলে হেৰিটো চাফা হৈ থাকিব পৰিৱেশটো
একেবাৰে তুমি সঠিক কথাকে কৈছা আৰু মানে আমাৰ এই অ মই এতিয়া উ মই মন কৰিছো যে আমাৰ অঞ্চলটোৰে মানে কিছুসংখ্যক লোকে কি কৰে তেওঁলোকৰ নিজৰ ঘৰৰ সমস্ত জাবৰ জোঁথৰ পলিথিনৰ বেগেৰে মেৰিয়াই আহ কোনোও নেদেখাকৈ মানে ৰাজপথৰ কোণাত বা নলা নৰ্দমাবোৰত পেলাই যায় যাৰ ফলত মানে ধৰা এতিয়া নলা নৰ্দমা বিলাকত যদি সেনে দৰে জাবৰবোৰ পেলাই দিয়ে তেতিয়া হলে এই যেতিয়া পানী হয় এই পানীবোৰ কত ক'ত যাব আৰু মানে যেতিয়া বাৰিষা বানপানী বা সৃষ্টি হয় মানে তেতিয়া বান আ বৰষুণ আহে। তেতিয়া সেই পানীবোৰ মানে নৰা নৰ্দমাৰে যাব নোৱাৰি। ফলত যাব নোৱাৰাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয় যাৰ ফলত ধৰা সকলো মানে সৰ্বসাধাৰণ ৰাইজৰে মানে সমস্যাত পৰে গতিকে আমি কি কবা এই ক্ষেত্ৰত যে কিছুমান মানুহে যে নলাত যে জাবৰ বিলাক যে পেলাই দিয়ে সেইবিলাকক কি কব বিচাৰিবা?
সেইবিলাক মানুহক এতিয়া মানে কি বুলি ক'ম তোমালোকৰ তাত যেনেকে। ধৰা হেৰি মনে মনে জাবৰ জোথৰ ৰাস্তাই পধূলিয়ে কৰবাত পেলাই থৈ গুচি যায় ছেম আমাৰ ইয়াতো তেনেকুৱাই। মানে ওচৰ চুবুৰীয়া মানুহে মানে। এ হেৰি জাবৰ জোথৰ বিলাক নি লৈ ৰাস্তাত দলিয়াই দিয়ে। এইটোতো নলা নৰ্দমাত দলিয়াই দিয়ে এইটোতো উচিত কথা নহয় তেওঁলোকে জানিব। জানিব লাগে যে হেৰি জাবৰ জোথৰ বিলাক যদি আমি নলাত পেলাই দিওঁ। দিওঁ তেতিয়া মানে বানপানী হ'লে। কৃত্ৰিম বানপানী হ'লে, আমাৰ নিজৰে মানে হেৰিটো পৰিৱেশটো নষ্ট হ'ব।
সেইকাৰণে সকলো মানে হেৰিয়ে মানুহে নিজে বুজা উচিত আৰু। জাবৰ জোথৰবিলাক নালাত নেপেলাই নিজৰ ঘৰতে। এটুকুৰ ঠাইত মানে গোটেই জাবৰবিলাক এটা গাঁত খান্দি। তাতে জাবৰ বিলাক পেলাই ঘৰৰ চৌহদ ৰাখিব লাগে। কিছুমান মানুহে আৰু নিলো ৰাস্তা নালাত পেলাই পেলাই দিয়ে। সেইটোতো খুবেই বেয়া কথা আমাৰ আমাৰ ইয়াত ইয়াৰ মানুহখিনিও তেনেকুৱা। সকলো মানুহ নহয় যেনিবা। তাৰ মাজতে দুই একোজন বুলিয়ে ক'ব পাৰি আৰু সকলো মানুহতো- তেনেকুৱা লেতেৰা নহয় কিছুমান মানুহ মানে এনেকুৱা আছে। নলাত দলিয়াই দিয়া জাবৰ দলিয়াই দিয়া মানুহ আমাৰ এইফালেদিও মানে- আছে আৰু।
হয় হয় ঠিক কথা কৈ, এতিয়া চাবা দেই মই আৰু এটা কথা এইখিনিতে মোৰ মনত পৰিলে। এতিয়া আমাৰ যি এই অলপতে আমাৰ মহানগৰী উৰণ সেইটো কিছুমান মুকলি কৰিছে কি সুন্দৰকৈ মানে। ধুনীয়া ৰঙীন ৰং তুলিকাৰে মানে উৰণ সেতুবোৰ মানে আঁকিছে বা মুকলি কৰিছে সুন্দৰকৈ কিন্তু। মই মানে দেখিলো কেইদিনমান পাছতে সি মানে উৰণ সেতু সমূহত। এ বিভিন্ন লোকে মানে গুটখা তামোল জাতীয় এনেকুৱা বস্তু খাই মানে। পিকাই একেবাৰে ৰঙা কৰি পেলাইছে গতিকে। এই সকল তেনেকুৱা কাম কৰাটোত একেবাৰে অনুচিত। গতিকে কি কবা এই ক্ষেত্ৰত।
অ' হয় হয় তুমি ঠিক কথা কৈছা নিউজত আমি পাইছো ইমান ধুনীয়াকে- মানে হেৰিবিলাক বনাই দিছে ব্ৰিজবিলাক- এ হেৰিয়ৰ। তেওঁলোকে সেই গুটকা খাই লৈ চিখৰ খাই লৈ সেপিকাই- পিকাই দিয়ে সেইবিলাক মানুহক এতিয়া তুমি কি বুলি কবা চোৱাচোন ইমান- সুন্দৰ কৰি ৰং তুলিকাৰে গোটেই একদম হেৰিবিলাক- কি ধুনীয়াকৈ সজাই পৰাই উদ্বোধন কৰিলে হয়নে। তাতে আকৌ কিছু এ একাংশ মানুহ আছে। পিক হেৰি গোটকা খাই পিক মাৰি থৈ গুচি যায় সেইবিলাক মানুহ মানে। মানুহ হিচা মানুহৰ হেৰিয়ত শাৰীত নপৰে। তেওঁলোকে মানে কেনেকে মানে একদম লেতেৰা- বিনষ্ট কৰিব পাৰোঁ সেইটোৱেই মানে তেওঁলোকে ভাবি থাকে।
ঠিকেই কৈছা। তেনে সকল লোকক মানে মই ভাবো আমাৰ প্ৰশাসন তথা ৰাইজে দেখিলে তেওঁলোকক মানে বিহিত ব্যৱস্থা লব লাগে। আৰু শাস্তি প্ৰদান কৰিব লাগে এইখিনিত- মই আৰু এটা কথা ক'ব বিচাৰিছো যিহেতু আমি- কাৰ পৰিচছন্নতাৰ কথা পাতি আছো গতিকে উম- তুমি কি ভাবা আমি আমাৰ দৈনন্দিন জীৱনত- আহ পৰিষ্কাৰ পৰিচ্ছন্ন পানী খোৱাতটো আমাৰ বাবে জৰুৰী হয়নে?
হয় হয় নিশ্চয়।
এতিয়া মানে কিছুমান লোকে মানে বিশেষকৈ গাঁৱত থকা লোকসকলে বা মানে তেওঁলোকে দমকল বা খোৱা নৰ্দমাৰ পৰা মানে পানী পোনপটীয়াকৈ পানীবোৰ খাই দিয়ে। যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ মানে সৃষ্টি হয়। গতিকে আৰু সেই ৰোগসমূহ যাতে নহয় হবল নহয়, তাৰ বাবে মানে তেওঁলোকে ফিল্টাৰ কৰি পানী খোৱাতটো প্ৰয়োজন। যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। সেইবাবে আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন পানী খোৱাটোৱে মানে দৰকাৰী আৰু তেওঁলোকক মই তেওঁলোকে দেখিছো সেই নলা নৰ্দমা বা কুৱা দমকলৰ পৰা পানীতটো তেওঁলোকে যে খায় মই মই মানে ভাবো যে যদি মানে তেওঁলোকে উতলাই যদি খায় পানী- তললৈ ঠাণ্ডা কৰি তেতিয়াহলে মানে বহু খিনি মানে বীজাণু ধৰা ধ্বংস হৈ যাব। তুমি কি ভাবা এই ক্ষেত্ৰত?
একদম ঠিক কথাই কৈছা। সেইটো মানে পানী আমাৰ পানীয়ে প্ৰাণ পানীটো যদি আমি বিশুদ্ধ কৰি নাখাওঁ, তেতিয়াহলেতো আমাৰ বেমাৰ বেমাৰ আজাৰ বেছিকে হবলে ধৰিছে তুমিতো দেখিছাই কিছুমান ঠাইত নিউজত পায়ে আছোঁ। পানী লেতেৰা পানী খাই মানুহ কিমান বেমাৰত পৰিছে, পানীটো সদায় মানুহে বিষো ভালকে উতলাই এ ঠাণ্ডা কৰি খাব লাগে ফিল্টাৰ কৰি পানীতটো চা ফা পানী সেৱন কৰিলেহে মানুহৰ স্বাস্থ্য ভালে থাকে। স্বাস্থ্য ভালে নাথাকিলে মানুহ কেনেকে মানে হেৰি হৈ থাকিব।
একো একোৱে মানে কাম কৰিব নোৱাৰিব হয়নে।
উম উম।
উম উম একেবাৰে সঠিক কথাকে কৈছা। গতিকে আমি আমাৰ দৈনন্দিন জীৱনত আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাটোক মানে অধিক মানে গুৰুত্ব দিয়া বা প্ৰাধান্য দিব লাগে বুলি দিব লগা কথা বুলি মই ভাবো আৰু। অতি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে আমাৰ মন, মগজু, শৰীৰ, তেতিয়া আমাৰ মানে সুস্থ সবল হৈ থাকিব আৰু তেতিয়াহে মানে ধৰা আমি ভাল ভাল চিন্তা কাম আদি কৰি যাব পাৰিম। তুমি কি ভাবা এই ক্ষেত্ৰত তুমি একমত হয়নে?
হয় হয় মই তোমাৰ লগত একমত তুমি যি কৈছা, সেইটো একদম শুদ্ধ কথাই কৈছা। এশ শতাংশই শুদ্ধ ময়ো সেইটোৱে বিচাৰোঁ।
আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে আৰ মানে এই আমি আমাৰ চৌহদত বা যদি ঠাই থাকে ঘৰৰ সন্মুখত ধুনীয়া যদি এখন ফুলনি বাগিচাই হওক। গছপুলিয়েই হওক ৰোপণ কৰি যদি আমি তাৰ গুৰিত টো যদি চাফ চিকুণকৈ ৰাখি সাৰ পানী দিওঁ, কি সুন্দৰ লাগিব তুমি এবাৰ ভাবাচোন।
হয় হয় নিশ্চয়। সকলোৱে ঘৰতে এনেকে ধৰা। উম হেৰি ফুলৰ বাগিচাই হওক বা ফল মূলৰ গছেই হওক বা এনে অন্যান্য কিছুমান গছ পুলি ৰোপণ কৰিলে এনেই হেৰিটো ভাল লাগে আৰু। ধৰা প্ৰাকৃতিক পৰিৱেশটো দেখি ভাল লাগে নিশ্চয় সেনেকে ৰাখ- সিলে মানে। সকলোৱে যদি তেনেকৈ ৰাখে তেতিয়া গোটেই আমাৰ প্ৰাকৃতিক পৰিৱেশটো দেখিবলৈ কি সুন্দৰ হৈ পৰিব।
হয় হয় একেবাৰে তুমি সঠিক কথাকে কৈছা। তেতিয়া হ'লে আজি আমি এই বিষয়ে আমি ইমানতে সামৰিছো। আমি পাছলৈ আলোচনা কৰিম আৰু ভালদৰে।
ঠিক আছে হ'ব দিয়া তেতিয়াহলে পিছত লগ পালে আকৌ আমি বহলাই কথা পাতিম এতিয়া ৰাখিছোঁ দিয়া ধন্যবাদ।